হেল্ল
শুনিছা নে?
অ শুনিছো।
অ কি কৰিছা?
আছো ৰবা এনেই, তুমি?
এই মইো এনেই আছিলোঁ বাৰু।
বা উম বাকী দুপৰীয়া খোৱা লোৱা হ'ল নে?
অঁ এতিয়ালে নাই বাৰু দুপৰীয়া খোৱা লোৱা হোৱা। তোমাৰ হ'ল? উম
মোৰ দুপৰিয়া হোৱা নাই ৰবা ৰাতিপুৱা খালো আৰু। তেতিুৱা ৰাস্তাতোৱে আৰু তাক এতিয়া একো পোৱা নাই। ৰাতিপোৱা তোমাৰ কোৱা ব্ৰেড আমলেট এনেকে
অঁহ।
তুমি ৰাতিপোৱা কি খালা?
মই বাৰু এইয়া পুৰি চব্জি খালোঁ ৰাতিপুৱাই ৰাতিপুৱাই।
অহ গমপাইছোঁ। অ
অঁ। এনেই তুমি হেৰি কি কয় যোগ ব্যায়ামবোৰ কৰা নে নক কৰা? হেল্ল বাকী তুমি এনেই যোগ ব্যায়ামবোৰ কৰা নে নকৰা এনেই? অঁ মই কৈছোঁ কি বাকী তুমি এনেই যগ ব্যায়াম কৰা নে নকৰা।
ব্যায়াম বাৰু মই কৰো বাৰু।
অঁহ।
আৰু তুমি কৰা নে?
অঁ কৰোঁ কৰোঁ, এই নকৰিলে দেখোন আজিকালি বেমাৰ আজাৰে লগ দিয়ে।
সেই মানে, আজিকালি মানে তোমাৰ ছোৱা এতিয়া মানুহ বিলাক দিনটো ব্যস্ত হৈ থাকে। তোমাৰ ল'ৰা-ছোৱালী বিলাক স্কুল যায়, কলেজ যায়, তাৰ কিছুমান মানুহ অফিচ চ ঘৰৰ খাদ্য মানে দুপৰীয়া খাব নাপায়, চ হোটেলৰ পৰাই কিবা খাই দিলে সেনেকে বেমাৰ-আজাৰ মানে বহু বাঢ়ি যাই আছে আৰু।
অ', আৰু আজিকালি বাহিৰৰ খাদ্যবোৰো ভাল ভাল নহয় যে, ধৰি লোৱা এই বাহিৰৰ তেলজাতীয় বস্তুবোৰ আজিকালি বেছিভাগটো ত, তেলজাতীয় বস্তুবোৰেই খোৱা যায়।
সেই আজিকালি আৰু কিছুমান মানে হাইজিন কৰি নাৰাখে। সেইকাৰণে ৰা মানে, পানীতোৱে হওক, কিছুমান পানীতো চফা নিদিয়ে। ফিল্টাৰ-ফিল্টাৰ হৈ থকা পানী নিদিয়ে। সেনেকে মানুহবিলাকৰ বেমাৰ-আজাৰ বহুত বাঢ়ি গৈছে আৰু।
সেইটো কাৰণে নিজৰ মানে, স্বাস্থ্যৰ কথাটো আজিকালি বহুত ভাবিবলগীয়াই হৈছে।
এতিয়া তুমি চাব যোৱা, তোমাৰ ল'ৰা-ছোৱালী বিলাকৰ চোৱা মানে সিহঁতে মানে ঘৰত ভাত খাবই নোখোজে, সিহঁতক লাগে তোমাৰ পিজাই ধৰা। বাৰ্গাৰ, এইবিলাকতে মানে ফাঁচি থাকে মানে। আৰু ঘৰৰ খাদ্যবিলাক নাখায়, সেইবাবে সিহঁতৰ বেমাৰো-আজাৰো বহুত বাঢ়ি গৈছে।
অ', হয়-হয়। একদম সঁচা কথা কৈছা, মানে আজিকালি অ', মাক-দেউতাকেও মানে সিহঁতক লাগে বুলি ক'লেই, মানে মাক-দেউতাকেও দিয়ে-দিয়ে মানে। খাবৰ কাৰণে, মাক-দেউতাকেও মানে এইবোৰ নোচোৱাই হৈছে। কোনটো ভাল, কোনটো বেয়া। খাব মন গ'লে হ'লে আকৌ যদি অলপ কান্দি দিয়ে, তেতিয়াহ'লে মানে আৰু মাক-দেউতাকেও দি দিয়ে।
উম, আৰু তুমি চোৱা এতিয়া মাক-দেউতাক যদি তুমি কোৱা ভাত নাখাওঁ মই, মা-দেউতাৰো বেয়া লাগে ন। মানে ল'ৰা-ছোৱালী, ল'ৰাই হওক বা ছোৱালী কিয়, একো নাখালে ভাল লাগি নাথাকে মন, আৰু সেইকাৰণে মানে যি খুজে, যেতিয়াও আৰু আনি দিয়ে আৰু টাইম মতে।
অ', সেইটোৱেই। এইটো মানে অভ্যাসটো মানে সৰুৰে পৰা বেয়া হৈ গ'লে মানে পেছ-পিছলৈকে মানে অভ্যাসটো এৰা নাখায় যে, সেইটোৱে এটা বেয়া আৰু, আৰু বাহিৰৰ বস্তু বোৰৰ সোৱাদবোৰ জিভাত লাগি গ'লে আৰু তোক ক'বই নালাগে, এৰিব
ক'বই নালাগে, জানে বহুতেই জান আৰু কিন্তু আজিকালি মানে আহ, বাহিৰ যাব নালাগে বা নাপালেও তোমাৰ ঘৰতে অৰ্ডাৰ কৰি দিয়ে, জমেট' হওক বা মানে পিজ্জাই হওক, বাৰ্গাৰ অৰ্ডাৰ কৰি দিয়ে, ফাষ্টফুড হ'ব নাই তোমাৰ এনে মানে কি এই যি অৰ্ডাৰ কৰি দিওঁ কৰি বাহিৰৰ। লৰ পৰা।
উম, হয় বাৰু, হয় বাৰু।
সেইকাৰণে স্বাস্থ্য বিলাক মানে
উম। আজিকালি পটকে জমেটো', চুইগীৰ পৰা অৰ্ডাৰ কৰিব পৰা হৈছে কাৰণে আৰু বেছিকে মানে এইটো আমাৰ শৰীৰৰ ওপৰত মানে প্ৰভাৱ পেলাইছে আৰু খোৱা লোৱাৰ। খিনিয়ে, উম। আহ, বা-বাকী অ' উম, বাকী এনেই তুমি, ৰাতিপুৱা খোজ-চোজ কাঢ়াণে?
ৰাতিপুৱা মই এনেই উঠি, দৌৰিব যাওঁ বাৰু।
অ'-অ'।
অ', মই মানে কেতিয়াবা-কেতিয়াবাহে যোৱা হয় আৰু, মানে কি কয় ৰাতি ৰাতি দেৰিলৈকে থকা গ'লে ৰাতিপুৱা উঠাই নাযায়, সেইটো মোৰ অভ্যাস
গম পাইছো বাৰু আৰু-আৰু মানে সাত কাম বিলাক হয় টোপনি লাগি থাকে। মানে খুস্থকা ভাবে নকৰা আৰু
হয় বাৰু।
আৰু কাম বিলাকত মন নালাগে। আৰু মানে তুমি চাব যদি যোৱা সেইটো এটা ৰিজন তুমি। খাদ্য ল'ব পাৰা মানে এতিয়া খাদ্য যদি তুমি বহুতবাৰ জংক ফুড খাই দিছা তোমাৰ এতিয়া নহয় আৰু তোমাৰ ধৰ হলে তোমাৰ পঢ পঢ়া কামেই হওঁক বা অফিচৰ কামেই হওঁক সেইবিলাক কামত ইমান ধ্যান নাযায়। এই বাগে বহু দুখান হৈ আছে আৰু
মানে ভাল। খালেহে মানে আমাৰ শৰীৰটো সুস্থ হৈ থাকিব বা আমি ভালকে মানে কামবোৰ কৰিব পাৰিম ম মানে সেই মনোযোগ বহিব মানে কিবা এটা কৰিবৰ কাৰণে বা এগালমান আমি খাই দিলে সেই তাৰপাছত আমাৰ টো টোপনিহে ধৰে আৰু বেছি টোপনি মৰাটোও বেয়া বেছি টোপনি মাৰিলে আমাৰ মানে মগজুটো মানে এটা মানে সীমিত হৈ যায় মানে। সঠিকভাৱে কাম নকৰে মানে গোটেই কি কয় আধৰুৱা আধৰুৱা এটা লাগে আৰু দিনটো।
আৰু তুমি ফাৰ্ষ্ট ফুড মানে মোৰ হিচাপত এনেকুৱা নহয় যে তুমি খাবই নালাগে। খাব লাগে দুসপ্তাহ এবাৰ খোৱা। মাহত তোমাৰ খোৱা চব বস্তু এটা লিমিট থাকে ন, মানে তুমি যদি মানে বেছি থাই দিলে তোমাৰ বমি হৈ যাব সেনেকুৱা থাকে এটা লিমিটত মানে বস্তুবিলাক মানে কৰিব লাগে আৰু খাব লাগে এটা বস্তু লিমিট থাকে চব বস্তুৰে।
হয় হয় মানে লি মানে এটা হেৰিত লিমিটত খালে মানে একো মানে অসুবিধাৰ সৃষ্টি নহয় আৰু।
উম বেছি নহয় আৰু।
মানে মই মই মই এখন কিতাপত পঢ়িছিলোঁ মানে গৌতম বুদ্ধই কৈছিলে। মানুহে সদায় আশী শতাংশ খাব লাগে বিশ শতাংশ মানে খাব নালাগে মানে। পেটটো ভৰাকে। আশী শতাংশ পেটটো ভৰাকৈ খাব লাগে যদি আমি সেনেকৈ খাওঁ মানে আমি গোটেই দিনটো মানে আমি এক্টিভ হৈ থাকিম বুলি ক মানে কৈছিলে আৰু।
অ প্ৰতিটোবাৰ তুমি চাব গলে হয় তুমি যদি এতিয়া চোৱা তুমি ব ভাত বেছিকে খাই দিলা তোমাৰ হাড্ৰেড পাৰ্চেণ্ট মানে পুৰা একেবাৰে পেট ভৰাকে খাইদিলা তোমাৰ টোপনি লাগিব। তোমাৰ তেনে কি তুমি দৌৰিব যাবা বা হ'ব টোপনি লাগিব তাৰপিছত তোমাৰ ৰাতি টোপনি লাগিব সেইবাবে তুমি ৰাতি দেৰিকে শুবা আৰু ৰাতিপুৱা জল্দি নাপাবা আহ পাইছো সেইকাৰণে খাদ্যত ব খাব লাগে আৰু
অ' সেইটোৱে সেইটোৱে উম সেইটো কাৰণে খোৱাবোৰ লোৱা বা নিজৰ স্বাস্থ্যৰ ওপৰত ভালদৰে এতিয়া গুৰুত্ব দিয়াতো ভাল আৰু এতিয়া চাবাচোন। মই মানে দেখিছোঁ মানুহবোৰে খোৱা লোৱাত মানে স্বাস্থ্যৰ ওপৰত গুৰুত্ব নিদিয়ে। কাৰণ মানে সিহঁতৰ মানে ওজন বাঢ়িব ধৰিছে সিহঁতে অক কণমান খোজ কাঢ়িলে সিহঁতে আৰু গৰম লাগে বা। উশাহ চুটি হৈ যায় সেনেকুৱা ধৰণৰো মই অসুবিধা দেখিছোঁ মানুহবোৰৰ মাজত।
চোৱা আজিকালি চিকেনে খাব লাগে জোনটো মুৰ্গী থাকে ন ইনজেকচন দিব ইনজেকচনটো মাৰিব সেইবাবে তোমাৰ থাকি যাবও পাৰে আৰু নতুন বেমাৰৰ সৃষ্টি হ'ব পাৰে।
অ' সেইটোৱে। আজিকালি আৰু চব বস্তুতে মানে সাৰ দিয়ে বা ঔষধ দিয়ে মানে সেনেকুৱা। কৈ কৰে কাৰণে আমাৰ স্বাস্থ্যবোৰ মানে বেয়া হৈ গৈ আছে দিনে দিনে। সেইটো কাৰণে আমি মানে অ'- আমি মানে চ চিকিৎসালয় দৌৰি থাকিব লাগ-লগীয়া হৈছে আৰু। গোটেই মানে ঔষধৰ ওপৰতে আমি থকা দৰে হৈছে।
আৰু তুমি যদি চোৱা অ' মানে বাহিৰ ওলাই গলা চাহ খাব মন গল ঘৰৰ এতিয়া আহিব নোৱাৰিলা কামত ওলাই গৈছা। এ‌ তুমি দোকানতে খাব গলা চাহ আৰু দোকানত কিমান ক'ত চাহ খাইছা সেইটো চাফা হ'ব নহয় সেইবাবে মানে বেমাৰটো সৃষ্টি হয় আৰু, মানে লেতেৰা বস্তু খালে বেমাৰৰ সৃষ্টি হ'বই ন।
উম সেইটোৱে। আৰু আজিকালি চব বস্তুতে মানে অ অ' বেয়া বেয়া বস্তুবোৰ মিলাই দিয়ে, ক'ব গ'লে খোৱা বস্তুবোৰতে গোটেই। আৰু চেনীটোতো ক'ব গ'লে খাবৰ কাৰণে বহুত বেয়াই বডিৰ কাৰণে। ত' সেইটোবোৰ চেনী বোলা বস্তুটো মানে দূৰত ৰাখি চলাই ভাল আৰু।
গম পাইছোঁ। আ আৰু তুমি চোৱা আজিকালি মানে কেনে হৈছে আ ৰাতিপুৱা মানে সেই ক্ৰিকেটে হওক বা ফুটবলে হওক। খেলি উঠি মানে মানে সৰু লৰা ছোৱালীৰ কথা কোৱা নাই আৰু ডাঙৰ মানে মতা মানুহ বিলাকৰ কথা কৈছোঁ। বিয়া বাৰু কৰোৱা, চ সিহঁতে কি হ'ল তোমাৰ অ' ফুৰিব গ'ল খেলিলে তাৰ পিছত তোমাৰ কোল্ড ড্ৰিংকচ খালে বা আইচক্ৰীম খালে তুমি ৰাতিপুৱা নিজৰ সাস্থ্য দিলা, তোমাৰ ৰাতিপুৱাতে মানে তোমাৰ ৰ প্ৰব্লেমটো হৈ যাব মানে ঠাণ্ডা লাগিব।
উম আমাৰ আমাৰ হেৰি কি কয় শৰীৰত মানে চব বস্তুৰে মানে হেৰি কম বেছি থাকেই হা কেতিয়াবা ব শৰীৰটোৱে মানে মিঠা খাবৰ কাৰণেও মানে হেৰি কৰে ক্ৰেভ কৰে ত' তেতি তেতিয়া হ'লে অলপমান যদি তুমি গুৰ মিঠা খাই দিয়ে বা অ'কিবা ফল-মূলে অলপ খাই দিয়ে বা ভাল অ' মানে সুস্ব স্বাস্থ্যৰ কাৰণে যিটো বস্তু ভাল সেনেকুৱা বস্তু খালে আৰু অ' শৰীৰটো ভালে থাকিব, যদি আমি মিঠা খাব মান গ'লে এগাল মান মি মিঠাই খাই দিওঁ তেতিয়াহ'লেতো শৰীৰটো মানে নষ্ট হৈ যাবই বাৰু।
বাকি তুমি আ, কথা শিকিব পাৰিলোঁ তোমাৰ পৰা, ভাল লাগে কথা পাতি ধন্যবাদ, দিয়া ৰাখিছো।